হেল্ল'।
অ', কি কৰি আছা?
এনেই আছো ৰ'বা তুমি?
এই এনেই আছো ৰ'বা কি কৰিবা আৰু যিহে গৰম।
তাকেতো ৰ'বা বহুত গৰম পৰিছে এইবাৰ।
মে থাকিব নোৱাৰা হৈছে আৰু গৰমত ঘৰৰ ভিতৰেও।
তাকে তা এই গৰমত ফোন কৰিছা যে। কিবা বিশেষ কাৰণ আছে নেকি?
নাই এনে কৰিলো অ', এনেই আছিলো ময়ো বাকী এটা মানে তুমি যি এই যি গৰম বাঢ়িছে তুমি কি ভাবা কিয় এই গৰমটো ইমান বাঢ়িছে?
গৰম অ', মানে আমাৰ এতিয়া ইমানখিনি যে গৰম পৰিছে তাৰে ওপৰত ন'?
অ', অ', মানে কি কাৰণ বুলি ভাবা তুমি?
মোৰ মতেতো ধৰা এতিয়া মানুহে যে ধৰা আমাৰ যিবিলাক হাবি বননিবোৰ কাটি আছে তাৰ ওপৰত ধৰা ঘৰবোৰ বনাইছে গছ গছনি কমি গৈছে ন' এতিয়া গছ গছনি কমিলেতো জানাই অক্সিজেনৰ হেৰিটো কমি যায়। ধৰা পৰিমাণটোও কমি যায় আৰু কাৰ্বন ডাই অক্সাইডটো বাঢ়ি যায় তাৰ কাৰণে ধৰা কাৰ্বন ডাই অক্সাইডত এনে গৰম বৃদ্ধি কৰে আৰু তোমাৰ সেই গৰম বৃদ্ধিৰ ফলতো আমি পঢ়িছোঁৱে যে গোলকীয় উষ্ণতা বৃদ্ধি হয় তোমাৰ যাৰ কাৰণে ইমান গৰম হয় তাৰপিছত তোমাৰ ৰ'দ বেছি হয় তাৰপিছত ধৰা বতৰবোৰ সলনি হৈ থাকে আৰু বৰষুণৰ পৰিমাণ কমি আহে সেনেকে আৰু মোৰ মতে ধৰা এতিয়া যিটো গৰম বাঢ়ি আছে গৰমৰ তৰা মেইন যোনটো ধৰা মূল কাৰণ আৰু সেইটো হ'ল মানুহে ধৰা মানুহৰ যিবিলাক প্ৰভাৱ মানুহৰ প্ৰভাৱৰ কাৰণে ধৰা এতিয়া তুমি যদি বাহিৰত ওলাই যোৱা ওলাই গ'লে দেখিবা যে ইয়াত গাড়ী তাত গাড়ী মানুহৰ ঘৰত এ চি চলি আছে। ধৰা এচিৰ পৰাতো গৰম বতাহে বাহিৰত যায় ন' পৰিৱেশত যায় আৰু সেই গৰম বতাহ খিনি ক'ত নোযাব এই সেই আমি যিবিলাক ধৰা কাম কৰি আছো তাৰে ধৰা পৰিমানমান আৰু যোনটো পৰিণামটো হৈ আছে সেইটো আমাৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু।
অ', তাকেই ৰ'বা মানে আগৰ দিনৰ যেতিয়া এই গৰম আছিল ইমান এটা নাছিল এই প্ৰভাৱ যিটো এতিয়াৰ গৰমে দিছে সেইটো আগৰ গৰমে দিয়া নাছিল মানে এতিয়া মানে মানে কিহৰ কাৰণে যে এই যি গৰমটো আছে আগতকৈ মানে এ ইয়াৰ পৰা ধৰি লোৱা দহ বছৰ বা পোন্ধৰ বছৰ আগৰ গৰমটোতকৈ এই গৰমটোত মানে পাৰ্থক্য কি?
পাৰ্থক্য কি মানে তোমাৰ ধৰা দছ পোন্ধৰ বছৰ আগত এতিয়া ধৰা আগতেতো ইমান গাড়ীৰ ব্যৱহাৰ নাছিল নহয় মানুহে খোজ কাঢ়িছিল বা তোমাৰ ধৰা চাইকেলৰ ব্যৱহাৰ আছিল এতিয়া তোমাৰ গাড়ী ব্যৱহাৰ কৰে বেছিভাগ মানুহে তাৰ ফলত তুমিটো জানাই এতিয়া গাড়ীৰ যোনটো ধৰা তেল থাকে তেল পৰিুলেতো এটা গৰম ভাপৰ সৃষ্টি হয় ন সেই ভাপ খিনি কত যাব আমাৰ পৰিৱেশততো থাকে আৰু ধৰা মানুহ মানুহৰ যিটো জনসংখ্যা বৃদ্ধিও হৈ যায় আছে দিনক দিনে দছ পোন্ধৰ বছৰ আগত তুমি যিমান জনসংখ্যা পাইছা এতিয়া হয়তো তাৰে দুগুণ মানুহ এতিয়া আছে কিন্তু সেই মানুহবোৰে ধৰা থকাৰ ঠাইৰ বাবেতো যিমান আমাৰ হাবি- বননি হওঁক বা যিমান ঠাই নহওক ভাল ভাল পৰিৱেশ থকা ঠাই য'ত সেউজীয়া গোটেই পৰিৱেশটো সেউজীয়া তাৰ মাজতে আৰম্ভ কৰি দিছে নিজৰ বসতি স্থাপন কৰা যাৰ ফলত ধৰা পৰিৱেশত পৰিৱেশত ধৰা এবাৰ যদি তোমাৰ কিবা এটা বেয়া আৰম্ভ হয় সেইটোতো ঠিক কৰিব কাৰণো মানুহে চেষ্টা কৰিব লাগিব। ন' কিন্তু ধৰা এতিয়া আমি যদি গৰমটো কমাব বিচাৰো এতিয়া আমি কি কৰিব পাৰিম বৰ বেছি গছ লগাব লাগিব এতিয়া গাড়ী তোমাৰ গাড়ী যদি এখন ঘৰত দুখনকে গাড়ী আছে তেতিয়াহ'লে এখন গাড়ী ব্যৱহাৰ কৰে সেনেকাে চলিব লাগিব কিন্তু আজিকালি মানুহ আৰু ক'ত বুজি পায় মানুহে ধৰা নিজ নিজৰ এবাৰ লাভ হ'লে বেলেগ মানুহৰ কথা নাভাবে নিজে ঘৰত এচিৰ তলত বহি আছে পিছত বেলেগে কেনেকে কি কৰি আছে সেইটো নাভাবে নহয়।
সেইটোৱে দিয়া আৰু কি কৰিবা যিটো গৰম বাঢ়িছে ন' এই গৰম এনেকুৱা আৰু গৰম হৈ থাকিলে মানুহ আৰু বেছিদিন জীয়াই থাকিব নোৱাৰে আৰু।
তাকে আৰু তুমি এতিয়া ধৰা তুমি সেইয়েতো মই তোমাকে সুধিব খুজিছিলো মানে ধৰা এতিয়া তুমি দুই তিনি বছৰ আগত যিমান খিনি বৰষুণ হৈছিল আগতে কিন্তু এতিয়া তুমি সিমান বৰষুণ ঠাইবোৰত দেখা নোপোৱা ত' সেই ক্ষেত্ৰত গৰমতটো বৃদ্ধি হ'বই ন' আৰু তাকে মই এতিয়া তুমি ধৰা মোক সুধিলা এতিয়া গৰমৰ বিষয়ে মই ক'লো ভালেখিনি কথা এতিয়া ধৰা মোৰ মতামত বেলেগ হ'বও পাৰে কিন্তু এতিয়া মই তুমিও তুমিও ধৰা মতামত এটা দিয়া আৰু তাৰে ওপৰত যে ধৰা ধৰা একদম মূল তাৰ কাৰণটো কি হৈছে যে ইমান গৰম বৃদ্ধি হোৱাৰ মূল কাৰণটো কি হ'ব পাৰে।
গৰম বৃদ্ধি হোৱাৰটো মূল কাৰণ এই তুমি কোৱাবিলাকৰ এই মানে সেইবিলাকে মানে প্ৰধান আৰু সেইবিলাক কাৰণে বাট কিন্তু তাৰে উপৰিও ধৰি লোৱা তোমাৰ এই ক'লা যে গাড়ীৰ বৃদ্ধি উতিওৱাৰ বাবে যিটো যিটো পেট্ৰল আছে সেই পেট্ৰলটো পুৰি পুৰি যায় আৰু সেইটো সেই সেইটো যিটো গাড়ীৰ পৰা যিটো গৰম হাৱা হাৱা এটাহে ন' সেইটোৱে পৰিৱেশটো গৰম কৰে বা তোমাৰ কয়লা হওঁক বা তোমাৰ পেট্ৰ'ল ডিজেল এইবিলাক যিবিলাক প্ৰাকৃতিক আৰু ধৰি লোৱা গেছ জ্বলোৱা তোমাৰ সেইবিলাক ইন্ধন আছে সেই ইন্ধনবিলাক যেতিয়া আমি জ্বলাম সেই জ্বলাৰ পিছত আমাৰ কাৰ্বন ডাই অক্সাইড গেছটো বৃদ্ধি হ'ব আৰু সেই কাৰ্বন ডাই অক্সাইড গেছটো বৃদ্ধি হোৱাৰ বাবে চাগে গৰমটো ইমান তুমি ক'লা বননি ধ্বংস বা হাবি ধ্বংস এই গছ বন কাৰ ফলতো মানে যিটো অক্সিজেন গছ বনাইোগ কৰে সেইটো চাগে পৰিমাণটো কমি গৈ বা ত কাৰ্বন নেই নাল মানুহে তা বসবাস কৰি সেইণ গৰ বৃদ্ধি প' কি হ'ব আৰু তোমাৰ ধৰি লোৱা এইবিলাক কল কাৰখানাবিলাক মানে এই উদ্যোগবিলাক সেইবিলাক যেতিয়া তোমাৰ মানে কাম কৰি থাকে ন তেতিয়াতো তাত হহাটো নিৰ্গিত হয় ন সেই পদোগৃত হহাটো যেতিয়া আমাৰ পৰিৱেশত যায় পৰিৱেশটো আৰু আমাৰ উষ্ণতাটো মানে যিটো উষ্ণতা আছে সেইটো বঢ়াই দিয়ে এনেকুৱা আৰু বহুত বিভিন্ন কাৰণ থাকিব পাৰে তোমাৰ ধৰি লওক যদি তুমি অত্যাধিক বিদ্য়ুতো ব্যৱহাৰ কৰা সেইু বিদ্যুৎ ব্যৱহাৰ কৰাৰ ফলতো গৰমটো মানে বাঢ়ি যাব পাৰে কাৰণ কমি তুমি ক'লাই যে এচিটো এচিটোতো বাহিৰৰ মানে এ চিটো বাহিৰৰ গৰম হহাটো পঠাই দিয়ে আৰু ভিতৰ দৰে ঠাণ্ডা কৰি ৰাখে সেনেকুৱা আৰু সেনেকুৱা সেনেকুৱা হ'লে তোমাৰ বাহিৰৰ পৰিৱেশটো সদায় গৰম হৈ থাকিব আৰু তুমি ক'লা যে সেই আৰু মোৰ মতে আৰু এটা কাৰণ আছে যে এই আমি যি এই প্লাষ্টিক হওক আৱৰ্জনা এইবিলাক আমি এই যি পৰিৱেশত পুৰি পেলাওঁ সেইবিলাকো মোৰ মতে এটা মানে উচ্চতা এটা সৃষ্টি কৰে আৰু মানে গৰমৰ তটা আৰু বাকী সেই জনসংখ্যা বৃদ্ধি হওক এইবিলাক এইবিলাকৰ কাৰণতো গৰমটো বৃদ্ধি হ'ব পাইছে বাকী তুমি এই গৰমৰটো কেনেকৈ মানে কমাব পাৰা তোমাৰ হাতত এনেকুৱা কিবা উপায় আছে নেকি মোক জনাব লগা বা ক'ব লগা
সেনেকুৱা উপায় মানেো উপায়তো তোমাৰ কোনো বস্তুৰে উপায় নোহোৱাকে নাথাকে উপায়তো আছে কিন্তু সেই উপায়টো তোমাৰ এজন মানুহে বা তুমি মই কৰিলে নহব আমি আৰম্ভ কৰিব পাৰিম কিন্তু আমাৰ লগত আৰু মানুহ যোগদান কৰিলেহে সেইটো সফল হ'ব এতিয়া ধৰা আজিৰ উদাহৰণ দিলা আজি ধৰা বহুত গৰম পৰিছে এতিয়া তুমি আজি এডাল গছ ৰুই তুমি সেই গৰমটো কমাব নোৱাৰা ধৰা মই গছ ৰুলো আৰু তুমিও এডাল ঘৰত ৰুইছা কিন্তু সেই গছ দুডালে গৰমটো হঠাৎ কমাই নানে সেইটো এটা দীঘলীয়া সময় লাগিব যেতিয়া গছবোৰ ডাঙৰ হ'ব তেতিয়া লাহে লাহে উষ্ণতা বৃদ্ধিটোও কমি কমি আহিব কিন্তু অকল দুডাল গছে জানো ধৰা উষ্ণতাটো কমাব নোৱাৰে নহয় সেইবাবে ধৰা মানুহবোৰে ধৰা জানিব লাগিব, পৰিৱেশৰ লগত থাকি বুজিব লাগিব যে অকল পইচা বা নিজৰ মাত্ৰ নিজৰ কথা ভাবিলে নহয় যদি আগন্তুক যিবোৰ আহিব লগা ধৰা জেনৰেচন আছে সিহঁতৰ কথা যদি ভাবিব ইচ্ছা, তেতিয়াহ'লে তোমাৰ সিহঁতৰ বাবে যদি কিবা ৰাখিব ইচ্ছা, তেনেহ'লে এতিয়াই যদি আমি সংকল্প হাতত নলওঁ যে প্ৰকৃতিক কেনেকে ৰক্ষা কৰ্মী, ইমান দিন বছৰ বছৰ যিটো উষ্ণতা বৃদ্ধি হৈ যায় আছে যিবোৰ কল-কাৰখানা বাঢ়ি বাঢ়ি যাই আছে, গছৰ ধৰা হাবি-বননিবোৰ ধ্বংস হৈ যাই আছে, সেইবোৰ কেনেকে নিৰাপত্তা প্ৰদান কৰা হওঁক সেইবোৰ বস্তুক, ধৰা নিজৰ এতিয়া কল-কাৰখানা নহ'লেতো মানুহ চলিব নোৱাৰে ধৰা তাতে তাৰ পৰা প্ৰয়োজনীয় বচ আহে কিন্তু সেই কল কাৰখানাবোৰ সীমিত ৰাখিব পাৰি নেকি এটা ঠাইত বা তোমাৰ এটা অঞ্চললৈকে সীমিত ৰাখিব পাৰি নেকি সেইবোৰ বহুত কথা, ধৰা আমাৰ ওপৰত যিখিনি কৰিবলগীয়া কাম আছে, সেইখিনি সাধাৰণ মানুহে কৰিব পাৰিব কিন্তু আচল কামটো তোমাৰ যিবোৰে আকৌ মানুহ তোমাৰ চৰকাৰৰ ওপৰত আছে, চৰকাৰৰ লগত সংলগ্ন হৈ আছে, সকলো কামত জড়িত হৈ আছে, সেয়া তেওঁলোকেও বুজিব লাগিব যে এ কি কৰিলে আগন্তুক দছ বা বিছ বছ এই গৰমটো কমাব পাৰি, কেনেদৰে কি চিষ্টেমত আমি ধৰা দেশখনক বা গোটেই পৃথিৱীৰ মানুহবোৰে যদি ভাবে! কেনেকে উষ্ণতা বৃদ্ধিটোতো গোটেই পৃথিৱীৰে এটা সমস্যা নহয় জানো?
হয় হয়, বা মোৰ মতে আমি-আমি নিজক, নিজকে বা নিজক পৰিৱেশৰ লগত সংলগ্ন কৰি কিনে পৰিৱেশৰ সংৰক্ষণ আমি সংৰক্ষণ কৰিব লাগিব হা মোৰ মতে আৰু তোমাৰ সেই আৰু আমি গছ-গছনি আৰু তুমি ক'লা যে গছ গছনি কটা সেইবিলাক আমি বন্ধ কৰিব লাগিব, আৰু য'ত যিবিলাক আমি-আমি যিবিলাক যিবিলাক নিজস্ব আমাৰ ব্যক্তিগত গাড়ী ব্যৱহাৰ কৰোঁ, সেই গাড়ীবিলাকৰ সংখ্যাটো আমি কমাই দিব লাগিব তেতিয়া যিটো দহন হয় ন' পেট্ৰল এইবিলাক সেইবিলাকৰ দহনটো কম হ'ব আৰু পৰিৱেশত গৰমটো অলপ কমাব পাৰে কিন্ত হয় না, আৰু ধৰি লোৱা তুমি আমি যেনেকে অ - বাছ ধৰি লোৱা মানুহ ৰেল গাড়ী এনেকুৱা মানুহে যাতায়াত কৰি কিনে মানে আমি অ - ৰোধ কৰিব পাৰোঁ, এই গৰমটোক। বাকী আৰু আছেই! ধৰি লোৱা তোমাৰ আই যিবিলাক গছ-গছনি সেইবিলাকতো কাটিব নেলাগেই, সেইবিলাক যিমান পাৰে ৰুব লাগে আৰু তোমাৰ যিবিলাক অ - মানে বিদ্যুৎ এই ক'লোঁ যে বিদ্যুতৰ পৰিমাণটো বেছি হৈছে ত' হেইটোও কমাব লাগিব সেনেক হয় আৰু! আৰু প্লাষ্টিকৰ মানে ব্যৱহাৰো কম কৰিব লাগিব যাতে প্লাষ্টিক মানে বেছি হ'লেতো এনেওতো পৰিৱেশটো ধ্বংস হ'য়েই, সেনেকেই আমি চেষ্টা কৰিব লাগিব আৰু সকলোৱে মিলি-জুলি, নে কি কোৱা?
হেইয়াই আৰু সকলোৱে মিলি-জুলি যদি কাম বোৰ কৰে তেতিয়াহ'লে সমস্যা নহয় আৰু যদি ভালকে থাকিব ইচ্ছা সকলোৰে সকলোৱে কাম কৰিব লাগিব, খালি এজন দুজনে কৰিলে নহ'ব আৰু।
তে দিয়া তে হ'ব দিয়া! এ - এই গৰমত
অ'-অ' দিয়া দিয়া। ঠিকে আছে দিয়া, হ'ব দিয়া।
এতিয়া